হেল্ল'।
অ কি কৰিছা? অ নমস্কাৰ।
আছোঁ মই এনেই, তুমি কি কৰিছা?
অ ময়ো আজি ইমান গৰম।
হয় হয়।
উম পিছে খোৱা বোৱা কৰিলা নে? অ আমি কৰিলো জাষ্ট, তুমি?
নাই নাই মই কৰা নাই বনাই আছোঁ।
অ কি কি বনাইছা?
ভাত দালি তাৰপিছত ভেন্দি ভাজি আৰু তিঁয়হ চলাড, তুমি?
অঁ। আজি কচু, ঔটেঙা, মাছ তেনেকে বনাই খালো আৰু।
ভালে দিয়া।
উম।
বাকী তুমি
অঁ ঘৰৰ খবৰ?
ঘৰৰ সকলো ভাল, তোমাৰ?
অ মোৰো আমাৰো একে। পিছে ভেকেশচনত ঘুৰিব ফুৰিব যাবা নে নাই?
নাই তেনেকে ক'লৈকো নাযাওঁ বাৰু। ঘৰতে থাকিম, তুমি ক'বাত যাবা নেকি এনেকে ফুৰিবলে?
পইচা চইচা নাই।
অ আচ্ছা ঠিকে আছে। বাকী তুমি ঘূৰি ফুৰি ভাল পোৱানে?
ঘূৰি ফুৰি ভাল পাওঁ। বাট মই ইমান গৈ পোৱা নাই।
অ, অ, ক'বাত গৈছা নেকি তেনেকে ফুৰিবলে?
ক'বাত ইমান দূৰলে গৈ পোৱা নাই এনে ওচৰে ওচৰি গাওলৈ গৈছো আৰু।
অ' অ' তাকে। অ অ, ময়ো তেনেকে ইমান যোৱা নাই বাৰু। আৰু ফুৰি ভাল লাগে বাট তেনেকে এতিয়ালৈকে যোৱাৰ সুবিধা পোৱা নাই। এবাৰ গৈছিলো মই শ্বিলং গৈছিলো তাৰপিছত লাইট লোম বুলি জেগা কন আছে সেইখিনিলে গৈছিলো বহুত ভাল হয় প্ৰাকৃতিক সৌন্দৰ্য আছে তাত বহুত বেছি গছ গছনি বহুত বেছি আছে তাতে।
অ উম আমিও যাব লাগিব।
উম যাবা তালে।
পিছে অ তোমালোকৰ ক্লাছ কেতিয়াৰ পৰা হ'ব গে।
আমাৰ জানো আগষ্টৰ পৰা হ'ব চাগে।
তোমাৰ ডিপাৰ্টমেন্ট এডুকেচন আছিলে ন? হুম।
তাকে অ'অ'অ'
তোমালোকৰ ফালে অ অ পঢ়ি আছো।
কি পঢ়ি আছা?
মই এইবাৰ পিজি ষ্টাৰ থাৰ্ড চেম পাম আৰু।
অ অ তাকে
তুমি
মই পঢ়িয়ে আছোঁ বাৰু
অ তোমালোকৰ ফালে কিবা ৰ'দ দিছে নে বৰষুণ?
যে
অ ৰদে কিছুমান জেগাত বহুত বৰষুণ
অ অ তাকে শুনিছো। আমাৰ বাৰু এইফালে দিয়া নাই। তোমালোকৰ ফালে বৰষুণ দিছে নেকি?
আমাৰ সেইফালে দিয়া নাই বাৰু।
অঁ অঁ তাকে আৰু তুমি কি ৰান্ধি ভাল পোৱানে?
ৰান্ধি মই ভালে পাওঁ।
কি কি ৰান্ধা এনে ঘৰত?
মই ঘৰতে কি কি বনাও গাহৰি ব্ৰইলাৰ
অঁ অঁ
ৰেচিপি অলপ অলপ জানো আৰু।
অ অ অ কেনেকে বনাই মোক কবাচোন অলপমান ৰেচিপি গাহৰি?
গাহৰিটো ঔ টেঙাৰ লগত বনাই ভাল পাওঁ তাৰ পিছত লাই শাকৰ লগত তেনেকে। তুমি খোৱা নে গাহৰি?
নেখাওঁ বাৰু আৰু বাহ গছৰ লগতো বনাব
অ, অ তাৰ লগতো বহুত তাৰ ভাল লাগে এদিন খুৱাম দিয়া তোমাক।
আকৌ তিলৰ লগতো বনাই ন কি
অ তিলৰ লগতো বনাই খাব নোৱাৰি বহুত তেল হৈ যায়। এনে গাহৰি মাংসত বহুত তেল থাকে যে। সেনেকা আৰু পিছে তুমি কি কি বনাই ভাল পোৱা?
মই সেয়া ব্ৰইলাৰ বনাওঁ মানে আৰু তাৰপিছত তে বাকী ঘৰত যিবোৰ আমি ডেইলি খাওঁ সেইবোৰতো বনাই থাকোঁ সেইবোৰ বনাওঁৱেই। তাৰ বাহিৰে এনেকুৱা চাইনিজবোৰো মাজে মাজে ট্ৰাই কৰোঁ। ইণ্ডিয়ান চাইনিজবোৰ যিবোৰ হয় সেইবোৰ মাজে মাজে ট্ৰাই কৰোঁ আৰু বনাবলৈ। অ ঠিকে আছে হ'ব অ অ। অঁ হ'ব।
পিছে তোমালোকৰ এডুকেশ্যনত কি কি বিষয় কৈ পাই এনে ইমান নাজানো।
আমাৰ এডুকেশ্যনত অঁ এডুকেশ্যনত কি কি পঢ়া হয় এডুকেশ্যনত মানে আমাৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা হয় আৰু কেনেকুৱা হ'ব লাগে সেইটো বিষয়ে কোৱা হয়। যে আগতে আমাৰ কেনেকুৱা আছিলে শিক্ষাসমূহ বা এতিয়া কেনেকুৱা চলি আছে আৰু ভৱিষ্যতে কি কি উন্নতি কৰিব পাৰে সেই তেনেকুৱা ওপৰত পঢ়োৱা হয়।
হয়।
আমি ক'ৰ ক'ৰ পৰা শিক্ষা লাভ কৰিব পাৰোঁ।
অ, বহুত ধুনীয়া বিষয় হয়।
হয় হয় সেইটোৱেই আৰু শিক্ষকসকলে কেনেকুৱা ধৰণৰ অভি কেনেকুৱা ধৰণৰ স্কিলচ সমুহ লাগে দক্ষতাসমুহ লাগে পঢ়াবৰ কাৰণে ষ্টুডেণ্টক সেইসমূহৰ ওপৰতো কোৱা হয়।
হয়।
তেনেকুৱা ধৰণেৰে যেনেকে এতিয়া এতিয়া উম।
আমাৰতো ফিলচফি ৱেষ্টাৰ্ণ গ্ৰীক এই ফিলচফাৰ কেইটাই কি কি থিয়ৰী দিছিলে। এইবোৰ প্ৰেক্টিকেল লাইফত ৰিলেট কৰিব লাগে। মানে বহুত কিবা।
অ', অ', অ', বুজি পাইছোঁ হয়। অ'অ' অ' তাকে। হয় হয় দাৰ্শনিকসকলৰ মানে কথাবোৰ অকণ টান হয় ন।
অ বহুত টান হয় কিছুমান শব্দই নুফুতেই।
হয়, হয়, হয়, তেওঁলোকৰ চিন্তাধাৰাসমূহ বহুত ওপৰলে
অ বহুত ক্ৰিটিকেল থিংকিং।
ক্ৰিটিকেল থিংকিং কৰে হয় হয় হয় তাকে মানে সেইসমূহ বুজিব মানে অ বহুত টান হয় কঠিন হয়।
হয়, অ তুমি কিবা মৃত্যুঞ্জয় মন্দিৰ গৈছা নাই?
মৃত্যুঞ্জয় মন্দিৰ মই গৈছোঁ।
অ মোৰো যাব মন আছে যাব লাগিব লগ পাম তোমাক।
অঁ অঁ বহুত ধুনীয়া হয় আহিবা।
এনেতো তোমাৰ ঘৰৰ এইফালেই হয়।
হয় হয় হয়, নগাঁৱতে আছে মৃত্যুঞ্জয় মন্দিৰ বহুত ধুনীয়া হয়।
হয়, অ মাহ'ত এনে কি কৰি আছে এতিয়া।
আছে মাহতো
হয়
ৰাতিপুৱা কি খালা, ৰা ৰাতিপুৱা ৰুটি আৰু অমলেট খালোঁ তুমি
ৰাতিপুৱা একো নাখালো আজি ডাইৰেক্ট দুপৰীয়াত খাই দিলো
অ
বানাই মেলি ইমান গৰমত খাব-শুব মনে নাযায় দিয়কচোন।
অ অ অ তাকে তাকে হয়।
ইমান গৰম অশান্তি লাগে ঘা ধুলেও গা নোধোৱা নিচিনা হৈ যায়
গৰমটো খুব বেছি পৰিছে।
হয়
আচলতে মানে আজিকালি গছ-গছনিসমূহ কমি গৈছেতো সেইকাৰণে মানে গৰমৰ উত্তাপটো দিনে-দিনে বাঢ়ি গৈ আছে।
উন্নয়নৰ নামত কিয় এইবোৰ চব নষ্ট হৈ গৈছে গছ কাটিছে কিন্তু গছ ৰোৱা নহয়।
উম-উম-উম
আমাৰতো একদম পাঁচ জুন তাৰিখেহে কিবা বিশ্ব পৰিবেশ দিৱস বুলি তাতে কিবা গছ ৰুৱে আমুক কৰে কিন্তু ভৱিষ্যতেলৈ সুৰক্ষা নিদিয়ে এ
হয় হয় হয় অকল হয় হয় এটা দিনতে গছ ৰোপণ কৰিলে টো নহয়
নহয় হয়
আৰু সেইদিনাই, সেইদিনাই যি মানুহক দেখাবলৈ গছ ৰোপন কৰা যায় তাৰপিছততো গছ ৰোপন মন কোন নকৰেই কোনেও
অ তাৰ পিছততো ঘুৰিও নাচায়, এই গছ পুলিডাল জীয়াই আছে নে নাই। তেনেকৈয়ে আৰু দিনক-দিনে গৰমৰ উত্তাপ বাঢ়ি গৈছে।
হয়-হয় তাকে
গৰা-খহনীয়া, বানপানী, গৰম
সেইটোৱে
প্ৰাকৃতিক দুৰ্যোগবোৰ একদম কি কম আৰু
হয় দিনে-দিনে বাঢ়ি গৈ
ইয়াৰ লগতে মানুহৰ জীৱনটোও নষ্ট হৈ গৈছে। শেষ হবলৈ আৰু বাকী নাই।
উম-উম-উম।
হয়।
আৰু
বাকী তুমি, আহ- আকৌ কি ক'ব থাকিছিলে পাহৰি থাকিলো। কিবা এটা মনত পৰিছিল।
অ' তাকে হ'ব দিয়া একো নাই বাকী আৰু তোমাৰ কোৱাচোন তুমি আৰু কি কৰি ভাল পোৱা হবি।
অহ মোৰ মানে। কৰি ভাল পাওঁ মই মানে এ এই আমাৰতো তাঁত বৈ আমাৰ মা, বৌ হতে তাতে অলপ-অলপ শিকি ভাল পাওঁ। কিন্তু ইমানখিনি নাজানো, নাজানো ইমান। শিকি ভাল পাওঁ, চাই পিনি ভাল লাগে। লিখি ভাল লাগে, অলপ-অলপ কৰো, তেনেকৈ আৰু।
দেখিবলৈকে পোৱা নাযায়।
অহ আজিকালিতো ল'ৰা - ছোৱালীবিলাকে নিশিকেও এইবোৰ। শিকিব লাগে। আমিচোন পঢ়াৰ নামতেই চব- এ সকলো তেওঁক সময় এৰি দিছো। কিন্তু বাহিৰা ব্যৱহাৰিক কামবোৰ আমি কৰিবলৈ শিকাই নাই। এইবোৰ শিকিবলৈ বহুত আছে।
হয়-হয় তাকে।
হবো দিয়ক নহলে ভাল লাগিল আপোনাৰ লগত কথা পাতি হয়। অ'।